ত হেল্ল'? অ, শুনা পাইছা নাই বাৰু?
শুনিছো, শুনিছো মোৰ মাত টো শুনিছানে।
উম, এই এতিয়া শুনিছো শুনিছো কি কৰিছা?
এয়া তোমাৰ কি কৰিবা এনে অকমান বহি আছিলো।
অ, আহ বাকী ভাত, পানী?
ভাত, পানী খালো, খালো।
খালা কিহে খালা?
এয়া তোমাৰ দালি, ভাজি সেই তেনেকেই আৰু-
অ', অ', অ', বাকী খবৰ খাতি কেনেকুৱা?
খবৰ খাতি ভালেই, ভালেই তোমাৰ কেনেকুৱা?
মোৰো বাৰু ভালে, ভালে বাৰু দেই। তাকে মই সেই তোমালে ফোন কৰিলো মানে অকমান কথা এটা পাতিব লগীয়া আছিলে নহয়, তোমাৰ হতে-
অ, কেনেকুৱা কথা।
এ, এতিয়া মানে কি হৈছে গম পাইছ নে এই মানুহ বিলাকে একদম পুৰা- পাহাৰ, চাহাৰ বিলাক যে কাটি আছে।
আহ।
ওপৰতে মানে পাতিবলগীয়া আছিলে কি হয় মানে আমাৰ সেইদিনা আমাৰ গাঁৱত বহুত ডাঙৰ কাণ্ড এটা হ'ল নহয়।
অ, কি হ'ল?
আমাৰ যে গাঁৱত যে, আছে যে, পাহাৰ খন যে, তুমিতো, তুমিতো দেখিছাই হয়, ন। পাহাৰ খন আগতে আহিছা নহয়, এই আমি যে এদিন যে আহি মেলি যে ফটো চটো মাৰিছিলো যে পাহাৰখনত
অ', অ', গম পাইছো।
সেই তেতিয়া সেইখন পাহাৰৰ কথা কৈছো।
অ, বুজি পাইছো অ'।
পাহাৰ খন কি হ'ল গম পাইছা না, তোমাৰ? এইফালৰ কোম্পানী মানে মানুহ কেইটামান আহিছিলা দেই তাৰপিছত অহাৰ পিছত আৰু সিহঁতে এফালৰ পৰা একদম কথনাই বথনাই পাহাৰটো কাটিবলৈ আৰম্ভ কৰিলে নহয়। একদম এ, ডাঙৰ, ডাঙৰ একদম দাম্পাৰ জে চি বি ফকলে নে বিলাক আহি মেলি স, হৈছে তোমাৰ একদম মানে একদম পাহাৰটো এফালৰ পৰা কাটি গৈছে আৰু পাহাৰ কাটিছে। পাহাৰ কাটি, মেলি সেই মাটিবিলাক দামবাৰত উঠাই দিছে। আকৌ দামবাৰে মাটিবিলাক ক'বালে লৈ গৈছেগে গম পাইছা নাই, সেইটোতো তোমাৰ বহুত বেয়া কাম কৰিছো নহয় আৰু তাৰপিছত অ'। আমাৰ গাঁৱৰ মানুহ বিলাক বাৰু ওলাই আহিছে বাৰু দেই সেইটো কটাৰ কাৰণে তাৰপিছত আমি তাৰপা আমিও ওলাই গৈছো ন, এনে আমাৰ গাঁৱত আমাৰ গাঁও ইমান ধুনীয়া পাহাৰটো হয়, নহয়। এতিয়া কিমান মানুহ আহে সেই পাহাৰটোলৈ ধৰি লোৱা এতিয়া সেই, সেই পাহাৰটো এতিয়া কাটি পেলাইছে। এতিয়া সেইটোতো আমি ধৰিবই লাগিব, ন। আৰু মানে আমাৰ গাওখনত আমাৰ সৌন্দৰ্য বুলিবলে সেই পাহাৰটোয়ে আছিলে গম পাইছ।
পাহাৰটোৱে আছে হয়, হয়।
সেয়েহে মানে আমাৰ গাওখন অলমান মানে শুৱুৰনি কৰি তুলিছিলে গম পাইছা নে। কিন্তু এতিয়া পাহাৰটো যেতিয়া কাটিছে আমাৰতো গাঁওৰ মানুহ বিলাকৰ কাৰো শৈয্য হোৱা নাই, ন।
উম।
আৰু মানে এই পাহাৰটো যে আছে, পাহাৰটোৰ পৰা মানে আমাৰ ইমান বেছি গৰমো নহয় গম পাইছা নাই নে, চাবাচোন পাহাৰীয়া জেগাবলাক খুব ঠাণ্ডা।
হয়, হয়।
সেইকাৰণে মানে আমাৰ ইয়াত ঠাণ্ডাও নহয়। এতিয়া পাহাৰটো যেতিয়া কাটিছে আমাৰ গৰমো হৈছে গম পাইছা নে ৰ'দ পুৰা আহি গৈছে, গতিকে, সেইটো মানে একদম আমাৰ গাঁওৰ মানুহে কোনেও সহ্য কৰিব পৰা নাই। তাৰ পিছত আমি সকলোৱে একদম ওলাই মেলি গৈছো আৰু পাহাৰ, পাহাৰ-চাহাৰ কেলে কাটিছে বুলি সুধিছো সিহঁতক মানে গালি দিছো দেই ত, সিহঁতক পিটিবলৈহে বাকী আৰু আমি। সকলোৱে তাৰপিছত সিহঁতে একদম নটিচ-চতিচ উলিয়াই দেখুৱাইছে আৰু সি চৰকাৰে মানে তোমাৰ চৰকাৰে কাটিবলৈ আদেশ দিছে। গম পাইছা নে, নাই, তাৰপিছত এতিয়া চৰকাৰে চৰকাৰৰ যেতিয়া নটিচ দেখাই দিলে, তেতিয়াতো আমি একো কৰিব নোৱাৰা হক। কনো গম পাইছা নাই।
নোৱাৰা, নোৱাৰা অ'।
কি কৰিম আৰু এতিয়া যিহেতু সিহতৰ চৰকাৰৰ পাৰ্মিচন আছে ন।
আছে, অ'।
এতিয়া তোমাৰ চোৱা সেইটো এতিয়া পাৰ্মিচন থাকিলে, বুলিয়ে এতিয়া সিহঁতে, সেইটো যেতিয়া কাটি দিছে। আ, কিমান অসুবিধা হৈছে, বাৰু কোৱাচোন হয়, নহয়। এতিয়া তোমাৰ সেই পাহাৰটো যেতিয়া কাটি দিছে। কাটি দিয়াৰ ফলত এতিয়া প্ৰথম কথাটো মই তোমাক ক'লোৱে আমাৰ গাঁওখনৰ সেইটোৱে আছিলে, সন্দো ৰ্য্য, বুলিবলে এ, সেইটোও ধ্বংস হব মানে এতিয়া তোমাৰ সে, কি হ'ব আমাৰ গৰমৰ প্ৰকোপটো বাঢ়ি গৈছে। আমাৰ গাওখনত আৰু কি হৈছে, তোমাৰ এতিয়া এই পাহাৰটো অকল আমাৰ ইয়াতে আমাৰ একন জাগাতে কতা নাই, নহয়, গম পাইছা। নে, নাই, এ, অ, আমাৰ ইয়াত আমাৰ ইয়াত এতিয়া তোমাৰ যেনেকে পাহাৰটো কাটিছে, সেই তেনেকে তোমাৰ বহুত জেগাত কি হৈছে, তোমাৰ বহুত পাহাৰ এনেকে ধ্বংস কৰি দিছে।
হয়, হয়।
এতিয়া বাৰু সেই চৰকাৰে বাৰু সেই আমাৰ ইমান ধুনীয়া পাহাৰটো বাৰু কাটিবলৈ কেনেকে নিৰ্দেশ দিব পাৰে হয়, নহয়, বাৰু।
তাকে, হে, অ'।
তুমি চোৱা দেই এতিয়া ধৰি লোৱা জীৱ, জন্তুসমূহ এতিয়া বহুত জীৱ, জন্তু তোমাৰ সেই পাহাৰতে বাস কৰে নহয়
বাস কৰে হয় উম,
জীৱ জন্তুৱে তোমাৰ সেই পাহাৰ পাহাৰ ভৈয়ামত বাস কৰে, এতিয়া পাহাৰ যেতিয়া পাহাৰটো কাটি দিব তেতিয়া সেই পাহাৰত বাস কৰা জীৱ জন্তু বিলাক কলৈ যাব হয় নহয় বাৰু।
ক'লৈ যাব হয়।
এতিয়া সিহঁতে তোমাৰ ধৰি লোৱা সিহঁতে কি হয় পাহাৰত যেতিয়া থাকে সিহঁতে নিজকে কিবা সুৰক্ষিত অনুভৱ কৰে গম পাইছা নাই, সেইকাৰণে সিহঁতে পাহাৰত থাকে অ, আৰু আৰু তোমাৰ সেই পাহাৰত মানুহ চানু নাথাকে আৰু তোমাৰ বেলেগ ডাঙৰ ডাঙৰ বেলেগ
নাথাকে অ',
অ', অ, বেলেগ বস্তুও নাথাকে ন' বেলেগ জীৱ জন্তুও নাথাকে ধৰি লোৱা তাত যিখিনি থাকে সেই সেই খিনিটো সিহঁতে চিনি পায়েই ন' গতিকে কি হয় তোমাৰ অ', সিহঁতে মানে সিহঁতৰ মূল কেন্দ্ৰ বুলিবলে সিহঁতৰ ঘৰ বুলিবলে আচলতে সেই পাহাৰ খনে আছিলে।
হয়, হয়,
যেতিয়া সেই পাহাৰ খন কাটি দিছে তেনেহলে কিমান ডাঙৰ সিহহতৰ লছ হৈছে। সিহঁতে থাকিব ক'ত, হয় নহয় এতিয়া আকৌ সিহঁত অ', সিহঁতে তোমাৰ সেই তাৰ পৰা খাদ সেই পাহাৰৰ পৰাই খাদ্য খিনি পাই আছিলে।
হয়, হয়,
এই পাহাৰৰ পৰা সেই পাহাৰতে সিহঁতে থাকিছিলে পাহাৰতে সিহঁতে চিকাৰ টিকাৰ কৰিছিলে। গতিকে সেই পাহাৰটো যেতিয়া আমাৰ কাটি দিছে গতিকে আমাৰ আচলতে বহুতো আমাৰ লচ হৈ গৈছে। সেই জীৱ জন্তু বিলাক ক'ত যাব অ, এতিয়া তোমাৰ সেই ৰাস্তা পদূলিত তুমি দেখিছাই বহুত জীৱ জন্তু কি কি হৈছে ওলাই আহি মেলি মানে মানুহৰ লগত তোমাৰ হেৰি হৈছে গম পাইছা নাই? সংঘৰ্ষ নিচিনা হৈছে, মানে বহুত মানুহৰ এক্সিডেন্টো হৈছে। এই জীৱ জন্তুৰ ফলত, মানুহক মানে তোমাৰ অত্যাচাৰ কৰিছে এতিয়া জীৱ জন্তু বিলাকে। সেইটো কেলে হৈছে, এতিয়া মানুহ বিলাকে যেতিয়া তোমাৰ সেই পাহাৰবোৰ বিলাক সিহঁতৰ বাসস্থানটো যেতিয়া ধ্বংস কৰিব তেতিয়া অভিয়াচলি সেই তোমাৰ জীৱ জন্তুবিলাকে মানুহক এটেক কৰিবই হয় নহয়?
কৰিব, কৰিব নিশ্চয় কৰিব।
এই শান্তিত থকা জীৱ কেইটাক যেতিয়া আমি অশান্তি কৰিছো তেনেহলে সিহঁতেওতো আমাক অশান্তি কৰিবই ন?
কৰিব হয়,
গতিকে সেই সেইখিনি কথাখিনি আমি এতিয়া তোমাৰ সেইটো হিচাপত আমি পাহাৰ খিনি কাটিব নালাগে, এতিয়া আমাৰ পাহাৰ খিনি কাটিলে আমাৰ বহুত লছ যায় হয় নে নহয়? তুমিও সেইটো কথাটো চাগে বুজি পাইছা এতিয়া পাহাৰত কাটিলে আমাৰ কি কি লছ হব পাৰে, নহয় জানো গতিকে মোৰ মতে তে কি গমাইছে না পাহাৰ চাহাৰ আমি একদম কাটিব নালাগে কাৰণ পাহাৰ কটাৰ লগে লগে আমাৰ বহুত সমস্যা দেখা দিয়া গতিকে তুমি এই বিষয়ৰ ওপৰত তুমি কি বুলি ভাব? বা আমি পাহাৰ কটাটো উচিত হৈছে নে, নে কি হৈছে মানে, এতিয়া আমাৰ মানুহ বিলাকে কিয় ইমান পাহাৰ ক কাটিবলৈ লৈছে
হয়, আচলতে কি হয় নিজৰ এটা সুবিধাৰ বাবে কিবা এটা কাম কৰা আগত, সেইটোৰ পৰা মানে লাভ হয় নে লোকচান হয় সেইটো আচলতে চাব লাগে। কাৰণ নিজৰ যদি লাভৰ কাৰণে বা কিবা এটা কোম্পানীৰ লাভৰ কাৰণে যদি তুমি এখন পাহাৰ কাটি দিয়া। সেই পাহাৰ খনৰ পৰা বিভিন্ন মানে যেতিয়া কাটি দিবা তাতে বহুত লছ হৈ গুচি যায় আচলতে, কাৰণ কি হয় তুমি কৈছা যে পাহাৰ খনত বিভিন্ন জীৱ জন্তুৱে বাস কৰে এতিয়া আচলতে সেই পাহাৰ খনৰ সিহঁতে নিজৰ ঘৰ বুলি ভাবি বাস কৰে আৰু যেতিয়া তুমি চাবা মানুহক যেতিয়া তুমি থকা ঘৰ এখন মানুহ এজনৰ ঘৰ এখন ঘপকে যদি তুমি কোনো কথা নাই বতৰা নাই ভাঙি দিয়া বা ভাঙিবলৈ চেষ্টা কৰা তেতিয়া সেই মানুহজনে বহুত ভয় খাব আৰু ভয় খোৱাৰ লগতে কি হব তেওঁওলোকৰ বহুত খং উঠিব যে তহঁতি বিনা কাৰণত মোৰ ঘৰতো কেলেই ভাঙিবি বা মোৰ ঘৰতো ভাঙিবলৈ কেলেই চেষ্টা কৰিবি তেতিয়া এ এনেকুৱা ধৰণৰ কিছু মান ফলাফল দেখা যায় যে যেতিয়া তুমি বিনা কাৰণত বেলেগক অন্যায় কৰিবলৈ চাবা তেতিয়া সি কি হব তোমাৰ ওপৰত এটা প্ৰতিশোধ লবলৈ চেষ্টা কৰিব আচলতে আমি বৰ্তমান দেখিছো যে পাহাৰত বাস কৰা যিসমূহ জীৱ জন্তু সেইবিলাক এতিয়া বৰ্তমান কি হৈছে বাহিৰলৈ ওলাই অহা দেখা গৈছে ৰাস্তা ঘাটলৈ এতিয়া পাহাৰত থকা বিভিন্ন জীৱ জন্তু যে হাতী হওক তাৰ পিছত তেনেকুৱা আৰু জীৱ জন্তু থাকে বাঘ হওক ভালুক হওক সেই তেনেকুৱা ধৰণৰ জীৱ জন্তু বিলাক কি হৈছে বৰ্তমান আমি ৰাস্তা ঘাটলৈ ওলাই অহা দেখা পাইছো
অ অ
প্ৰধান কাৰণটো আমাৰ আমি নিজেই কাৰণ আমি তেওঁলোকৰ বাসগৃহটো ধ্বংস কৰি দিছো তেওঁলোকে থাকিবলৈ ঘৰ নোহোৱা হৈছে খাবলৈ খাদ্য নোহোৱা হৈছে আৰু তেওঁলোকে দেখিছে যে কাৰ্যকলাপসমূহ মানুহৰ দ্বাৰা হৈছে তেওঁলোকৰ যিহেতু ঘৰ ঘৰ বাৰী ধ্বংস কৰি দিছে তেওঁলোকে নিশ্চয় আমাৰ ওপৰত প্ৰতিশোধ ল'বলৈ বা তেওঁলোকে খাদ্য বিচাৰি আহিবলৈ
অ ওলাই আহিবই লাগিব যিহেতু সিহঁতৰ ধ্বংস ঘৰটো আমি ধ্বংস কৰিয়ে দিলো
কৰি দিলো হয় আৰু তেওঁলোকৰ ধৰা খাদ্য পাতি একো নাইকিয়া হৈ গ'লে তেওঁলোকে জীয়াই থাকিবলৈ খাদ্য খাবই লাগিব যিহেতু সেইবিলাকো এটা এটা জীৱ আৰু লগতে কি হয় তুমি যেতিয়া এখন পাহাৰ কাটি দিবা তাৰ পৰা আমাৰ অণ্য প্ৰকাৰেও বহুত অৱকাৰ হয় যেনে ধৰা এখন পাহাৰ এখন পাহাৰ কেতিয়াও অকল মাত তিৰে তৈয়াৰ নহয় তাত বিভিন্ন সেউজ ধুনীয়া সেউজীয়া সেউজীয়া গছ গছনি থাকে বন লতা বিভিন্ন ধৰণৰ বস্তু থাকে যেতিয়া তুমি পাহাৰখন কাটি দিবা পাহাৰখনত তোমাৰ যিমান গছ গছনি থাকে সেইবিলাকতো বিনা কাৰণত ধ্বংস হৈ গুচি যায় আৰু চাবা তুমি এখন পাহাৰৰ এটা এটা অংশ কাটি তেতিয়
উম তোমাৰ তোমাৰ মাতটো ফাটি ফাটি আহিছে কিন্তু দেই অ নাই নাই তোমাৰ মাতটো ফাটি ফাটি আহিছে একদম
হয়
অ এতিয়া শুনিছো এতিয়া শুনিছো কোৱা
অ মানে কি হয় যেতিয়া আমি পাহাৰৰ এটা অংশ কাটি দিম তেতিয়া কি হব তোমাৰ সেই পাহাৰত থকা যিবিলাক গছ গছনি সেইবিলাক তোমাৰ ধ্বংস হৈ গুচি যাৰ ফলত কি হব আমি আমি জানো আমি যে উশাহ লিশ লৈ যে আমি জীয়াই থাকিব যে পাৰিছো তাৰ প্ৰধান আমাৰ কাৰকটো হৈছে গছ আৰু যেতিয়া আমি এটা পাহাৰ কাটিবলৈ যাওঁতে সেই গছ গছনিসমূহ ধ্বংস কৰিম তেতিয়া আমাৰ বিভিন্ন ধৰণৰ অসুবিধা হ'ব আৰু গছে কি হয় চাহ দিয়ে আমাক ফল মূল দিয়ে সেই তেনে ধৰণৰ এতিয়া যদি এতিয়া আমি ৰাজপথলৈ ওলাই যাব নোৱাৰো হয় হয় চাওঁ দিয়ে এতিয়া আমি ভাবাচোন কৰবাৰ পৰা যদি আমি দূৰ জেগাৰ পৰা ঘুৰি মেলি আহো আমাৰ ৰাজপথত এজোপা গছ নাথাকে আৰু কি হয় এই গৰমত আমি গৰমত যদি অকমান ছাঁ বিচাৰো তেনেহ'লে আমি ছাঁ বিচাৰি নাপাওঁ এই দোকান পোহাৰৰ আমি আশ্ৰয় ল'বলগীয়া হয়। আৰু কি হয় এই তেনেকুৱা ধৰণৰ। কাৰা কাৰা তাৰ আমাৰ কাৰণটোৱে সেইবিলাক আছ এ মানুহৰ যি প্ৰকৃতি বিৰোধী কাৰ্যকলাপ, সেইবিলাকে আচলতে মা মানুহৰ বিপদটো দিনক দিনে কঢ়িয়াই আনি আছে, কাৰণ তুমি চোৱা। নিজৰ লাভৰ কাৰণে পাহাৰ এখন ধ যিমানবোৰ গছ গছনি যে ধ্বংস হয়, সেইখিনি গছ গছ যদি তুমি সেই একেজন মানুহকে দিয়া তেতিয়া কিন্তু তেওঁলোকে সেই কামটো এজোপা গছ কাটিবলৈ ভাল কিন্তু এজোপা গছ আমি ৰোপন কৰি পুনৰ সেই আগৰ স্থানলৈ ঘূৰাই দিয়াটো কেতিয়াও মানে সম্ভৱৰ নিচিনা
নহয় নহয় নিশ্চয়। মানে মানুহবিলাকে আজিকালি গছ চছ ৰুবলৈ একদম মন নকৰে। উম।
মৰম নকৰে হয় এজোপা গছ আমি ধৰা
অ', অ'।
কিন্তু গছ এটা কাটোতে তোমাৰ মানুহে দুই কৰি দিয়ে আচলতে সেই কথাবিলাক তেনেকুৱাই মানুহে কি কৰিব লাগে, এই প্ৰকৃতিৰ ওপৰত মানুহে অকমান চকু দিব লাগে যে প্ৰকৃতিয়ে আমাক ইমান ধৰণে সহায় কৰি আছে, তাত পৰিৱৰ্তে যদি আমি প্ৰকৃতি বিৰোধী এনেকুৱা কাৰ্যকলাপ তেনে আমাৰে
নিশ্চয় নিশ্চয়, উম। গতিকে সেইকাৰণে আমি তোমাৰ, আমি প্ৰকৃতিক আমি ভালকৈ ৰাখিবলৈ চেষ্টা কৰিব লাগে হয় নহয় বাৰু। এতিয়া মানুহবিলাকে ইমান গছ গছনি কাটিছে ইমান পাহাৰ কাটিছে। ইমান বনাঞ্চল ধ্বংস কৰিছে সেইবিলাক আচলতে কেতিয়াও ভাল কাম হ'বই নোৱাৰে। গ'ম পাইছা নাই, গতিকে আমি সেইবিলাক সেইবিলাক ৰোধ কৰিব লাগে আমি, কাৰোবাৰ ঘৰত